অ কোৱা।
কি কৰিছা?
শুনি আছা নে?
অ শুনিছোঁ।
অ অ কোৱা।
কি কৰিছা?
এই ভাইটিক লৈ ফেনৰ ওচৰতে বহি আছো।
আজি কি ওলাই গৈছিলা?
অ আজি অলপ ওলাই গৈছিলো এই তাতে বেবীটো মানে অ কষ্ট হ'ল বহুত
তাকে দাংলো যাম ন লাগে
তাকে মানে মই কৈছিলো হাগিছ পিন্ধাব নালাগে বুলি এইকেইদিন তাৰপিছত ম মাহীয়ে হাগিজটো পিন্ধাই দিলে মোৰ মাহী বাৰে বাৰে কৈছিলো এ ওচৰত হেৰি হলেও হ'ব দিয়া হাগিছটো পিন্ধাব নালাগে এনেকে কৈছো
তাক এতিয়া সেইকাৰণে লৈ লৈ বহি আছো চবে ই ইটো খোজত মানে বচাব কৰিব সিটো খোজত প্ৰাচাব কৰিব বুলি তাৰ প্ৰসাবতটো গৰম হ গৈছো মানে কৰিব পৰা নাই
পানী অকণ দি
সেইবিলাকো কৰিলে পান কাপোৰ তিয়াই আনি পেটতে দিও থৈছে চব কৰিছে কিন্তু বেচেৰাটোৱে মানে প্ৰস্ৰাৱ কৰিব পৰা নাই।
এই কাঁহৰ বাতিটো চবতকে ভাল বুদ্ধি সত দি চলে হ
উম।
আৰু সেৰিক তাকে হেঁপাহ ক লৰাটো কষ্ট পাব পাইছা
কষ্ট পাব মানে সি কান্দি কান্দি একে তাৰ অৱস্থা নাই মানে গাড়ীতে মই মই কওঁ মাজে মাজে মানে এচি টো অলপ কমকে ইউজ কৰিব লাগে ইয়াৰ ইয়াক হেৰিয়ত কাৰণ মানে কি হয় ঘৰত গ বহুত গৰম পায় ন ডাইৰেক্ট এচিটো দি দিয় তেনেকে ভাল কথা নহয় অকমান টাইমৰ কাৰণে কিন্তু মানে এচি টো দিছে মই তাক দেখিছো নহয় মই যে এতিয়া গাড়ীৰ পৰা বাহিৰলৈ উলাই আনিছো তাৰ নাকতটো ৰঙা হৈ আছে সি উশাহ লব পৰা নাই
তাকে সেপ এইকেইদিন নিবই নালাগেও গৰমকেইদিনো বহুত বেছি গৰম হৈছে। এইবিলাক হাই এলাৰ্টেই দিছে ইয়াত দেখোন মানুহ ওলাবলৈ শাক দিছে পৰাপক্ষত
তাক লৈ মানে যোৱা নহব আৰু
তাকে হাঁগেছ চাগেচ প নামাৰ নিদিবি দেই ৰাতি মা
তে ৰাতি মাহীয়ে হাগিছটো পিন্ধাই তে মাহীক কিনো কবা কৌ ম হিয়ে এতিয়া নিজক খোৱাতটো বেছি ইম্পৰ্টেন্ট বুলি ভাবে কেশৰ পোৱালীটোতকে
ত ম আমাৰ মাহি নো কি কব পোৱাচোন মাহীয়েনো নিজক লৈ বেছি ব্যস্ত থাকে। মই বাৰে মই কৈছো বোলো তাক ৰাতি শুওতে হাগিছ চাগি নিপিন্ধবা নেকি? হেৰি তাৰ বহুত কষ্ট হয় তাৰ এনেকে কৈছো কৈছে কোন উঠি থাকিব। বাৰে বাৰে এনেকে গৈছে।
এতিয়া ৰাহুল হতৰ ছোৱালীজনী কিমান মাহ হল। তাইক নিপিধাই হাগিছ জাননা নাই তাইক দিনতো নিপিন্ধেনে ৰাতিও নিপিন্ধাই ঘৰত থাকোতে হাগিছ পিন্ধাই তাই
বেলেগ মাক বিলাকতো উঠি থাকিব পাৰে ন
জাগে পোৱালিটোতকে ডাঙৰ কি আছে?
এইটোতো কৈছো এতিয়া হ গিজটো তেনেকে পিন্ধোৱাৰ কাৰণে সি কষ্ট পাইছে এতিয়া
একে লাষ্টত গাড়ী হাগিচটো খুলি মেলি মোটক বুলিয়ে লৈ আছিলো তাৰপিছত মোটাই নাই নহয় সি
অ কালিতা দা
উম।
তকেহে তাপা হেৰি কি আজি বিয়া ঘৰত নতুন বস্তু এটা দেখিলোঁ নহয় ফেন এই যে তেলীয়া চুকত যে আছিলে
অ অ
ফেনত যে বক্স এটা আছে টেবুল ফেনে মানে তোমাৰ বক্স আইচ ভৰাই দিয়ে নহয় ফেনখনৰ পৰা মানে এ চি চি নিচিনা হাৱা একদম ঠাণ্ডা হাৱা ওলাই থাকে।
অ কুলাৰৰ নিচিনা ফেন চাগে।
অ এনেকে একদম ডাঙৰ টেবুল ফেন মানে এই যে ভাড়ালৈ যে দিয়ে যে তেনে তেনেকুৱাই কিন্তু তাত মানে বক্স এটা আছে আইচ ভৰাই আছে মানে তাৰমানে একেবাৰে তোমাৰ ধুনীয় একে একে ধোৱা ধোৱা নিচিনাকে ওলাই থাকে যে ঠাণ্ডা ঠাণ্ডা বতাহ ওলাই
তাকে কিমান বা লয় তুমি সুধিব পাৰিলা সেনেতেন কবাক
তিনি চাৰিখনমান ফেন লগাইছে তেনেকুৱা উম এইবিলাক মানে ভাড়ালৈ দিয়ে বিয়া চিয়াত।
তাকে তাৰপিছ তেওঁলোকেওতো কিনি আনিছে কপাবা কিনি আনিছে।
মস্ত মস্ত একদম একে মানে হেৰি মানে একদম পূৰা এচি নিচিনা মানে
তাকে বুজিছো দেউতা হুলে নেকি
উম না খোৱা খেল চাই আছে ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া খেল হৈ আছে যে মহিলা খেল চাই আছে
অ অ লেডিছৰ ট্ৰিম
উম
আকৌ তোমাৰ মোবাইলত চাইচে ৰেগুলা
কালি মোৰ মোবাইলত চাইজ আকৌ নিজ টো হেৰি নেট শেষ হ'ল
অ অ এ হস্পুত লৈ লও যে ন
কালি আমাৰ হেৰি আজিও বিয়া আছে কাইলৈও বিয়া আছে এ ইমা ইমান গৰমত ন গ'লো নহব সেই মামণি পেহী নাতিনীকজনী যে আহিছিল যে
উ মই ভাবিছো দেই পাই পাহিবাই মানে এনেকে ষ্টেটাচত বহুত কিবা কিবি দি আছে ফটো চটো কিবা কিবি দি আছে অ তাৰপিছত মই ভাবিছো কাৰ বিয়া বা পাহৰিয়ে থাকিচো তিলন দি আহিছো কইনাজনী দেখিও মোৰ মনত নপৰিলে আকৌ
কাইলৈ যাওঁ যেটাই মই
অ অ কলে যাবা তাৰ মানে চাৰি আলি
চাৰিআলি নহয় নহয় মোনাবাৰীত ঘৰ
সেয়াই আৰু শুনা পাইছ গে
অকমান থাকে গে আউ থাকে এতিয়া নগলেওঁ নহব ব নহয় একেবাৰে নিজৰ নহয় জানো তাপা যাব লাগিব আৰু
বৰমা হটো গৈছে হ'বলা
অ সিহঁতে আজি গাড়ী লৈ গৈছিলো সিহতে গাড়ী ল'লে নহয় আকৌ
অ দেখিছো বাহিৰ বছিল তাচোন
স গাড়ী লৈ গৈছে আকৌ আজি জোৰোন আছিলে যে গুচি আহিলে আকৌ কাইলৈ যাব ল
অ অ তোমালোক কিহত যাবা
জানো কিহত যানে দাদা স্কুটিতে যাওঁনে নাই গাড়ীতে যাওনে
আহ অ
যোৱাতো যাবই লাগিব আৰু
বেছি দূৰ নহয় যদি স্কুটিত যোৱাই ভাল হ'বা নেকি
তাকে সেইটোকে ভাবিছো আমি
বিলাক বৰ বেয়া হৈ যাবগে মানে গৰমত
দুটামান বজাতে গুচি যাম নেকি সেনেকৈ স্কুটি লৈ
স্কুটি লৈ যোৱাই ভাল হ'ব দুটা মানুহে কোনো বেলেগতটো নাই উম
চেন্নাইলৈ
আছে তাতে মামিনী এটাই ফোন কৰিছে উম সুধি চা আহিবি নহয় হল যাম আ সকিয় নাযাম
উম
পাহৰি যাওঁ বুলি কৈ থৈছো খালো
বিয়াত কি কি খুৱাইছিলে আজি
বিয়া তাৰ খাছী মাংস মাছ চব খুৱাইছে ধুনীয়াকে খুৱাইছে বাৰু ভাত দালি মুৰি ঘণ্টা এনে তেনেকৈ ধুনীয়াকৈ বনাইছো পোলাও চোলাও নাই বাৰু তেনেকুৱা নৰ্মেল ভাত ভাল লাগিল খাই
উম উম
তাৰাপা এতিয়া নাই আমি দুপৰীয়া খালো যে সেয়া
তোমাৰ ভইচটো বহুত কমকে আহিছে কিয়বা
জানো হেৰি কি এতিয়া আমি অকল পানীঢলা ভাত খাইছোঁ
অ অ
আলু পিটিকাৰ লগত খাৰলিৰ লগত পানী ঢালিয়ে খালোঁ মানে
এনেইতো ৰাতিপুৱা খাই তেনেকুৱা ভাল
উম এতিয়া আকৌ দুপৰীয়া খালটো যে ভালকে
অ অ
সেইকাৰণে কেইটামান কেইটামান খাইছো
ঠিকে আছে ভনীখুৰীৰ লগত কথা পতা হোৱা নাই
উ নাই হোৱা সেই যায় মই আজিৰ দিনটোো সেই ব্যস্তই হৈ আছিলো বিয়ালৈ গলো তাৰপিছত চব আলহী অহা নাই জানো চতিয়াৰ পৰাা
চট আলহী আহিছিলে নেকি
চব আমাৰ ককাহঁত চব আহিছে নহয় আমি আইতাহঁত তাৰপা গাড়ী লৈ লৈ আহিছে যে দুখন গাড়ী লৈ আহিছে এবাৰ এখন গাড়ীখিনি সোমালেহি আকৌ গৈছে আকৌ বেলেগ এখন গাড়ী সোমালেহি
ফুটপা কিনিছে
উম
তৰি ক'পা কিনিছে
পুনে
আকৌ বোলে দুখন গাড়ী লৈ লৈ আহিছে নেকি কৈছা
তিয়াবাৰৈ আহিছে
উ উ আচ্ছা আচ্ছা কি কল্যানি মন্দিৰলৈ আহিছিলে চাগে চতিয়া আলহী খিনি
নহয় বিয়ালে আহিছে
অ সিহঁতিও তেনেকেই যায় ন চতিয়া আলহী খিনি কল্যাণী মন্দিৰলৈ গৈ লৈ পেলাই যায়
খোৱা মোমায়েকৰ ঘৰ নহয় জানো
অ অ সেইটোৱে কৈছো সিহঁত এতি এহতি আমাৰ ঘৰলৈ বুলি ডাইৰেক্ট নাহে নহয় সিহঁতি কল্যাণী মন্দিৰলৈ আহি সোমাব সিহতি বিয়ালৈ আহি সোমাব সিহতি কবালৈ আহি সোমাব
তেনেকেই সোমাইছে একো খোৱা বোৱা নাই তামোল খাইছ আৰু গৈছ দ্বিতীয়তা আহা ভাইটিক ভাইটিক খুৰা হঁতে হে চাক
অ মামাহে হৈছে ভাইটি খুৰা উ মানে ঘৈণীকজনীও আহিছিলে
নাই আইতা আহিছে যে আইতা আজি তিনিদিনমান হ'ল নহয় অহা বিয়াতে অহা
আচ্ছা আচ্ছা এ হেৰি কি হয় মামি আইতা সতৰ কি হয় মানে
ভাইটি মা সিহঁতৰ ঘৰ ছোৱালী আকৌ ছয়নিকাহঁতৰ ঘৰ ছোৱালী আকৌ নিজৰ
অ অ অ
পে জেঠায়েক মানে জেঠাইক
জেঠাই মানে
ছয়নিকা বাপে ক বায়েক আক
আচ্ছা আচ্ছা আচ্ছা
নিজৰ একেবাৰে
আচ্ছা আমাৰ মানে বাপেকটো নিজৰ হয় অ
বাপেকটো আমাৰ দেতাৰ মোমাই ক মাকজনী সিহঁতৰ পেহি এক
দেতা মামাক মানে তেনেকে দাৰেক মামাক নহয় দিয়াচোন মানে এনেই টো ত তাজনী আমাৰ নিজৰ নহয় ন ককাটোহে নিজৰ আমাৰ
সেইটোকেতো কৈছো দেউতাক ভাইটি খোৱা দেউতাকে দেউতাৰ নিজৰ মো মায় আকৌ
অ ভাইটিক খুৰা দেউতাক নিজৰ মোমাই কিন্তু সেইটোতো আইতা ভালৰ পৰিয়াল ন
অ মাকজনী হেই
এইটো মানে বহুত দূৰৰ সম্পৰ্কীয় মানে এইটো বে বেছিক সম্পৰ্কটো নালাগিব
আমাৰ আইতাৰ মাকৰ ঘ আকৌ কিয় নালাগিব আকৌ
জানো
আমাৰ এইখন ঘৰ আইতা মাকৰ ঘৰ আকৌ চতিয়া অ তেলি আছো কখন নালাগে অ
সেইটোয়েতো মই তোমাক কৈ আছো মানে তেলীয়া চুকখন অ অ ঠিকে আছে দিয়া মাহীয়ে ভাত খাবলৈ মাতিছে
অঁ অঁ ল'ৰা সাৰ পাই আছেনে শুলে
নাই শুই ছে
হ'ব উম উম।